আৰু হেল্ল' ক'ত আছে
শুনিছ নাই
ক'ত আছে
ঘৰতে আছো ঐ তই ক'ত আছ
দে আৰু কি কৰিবি এই বাহিৰততো যাবলৈ পৰা নাই
উ
গৰমৰ কোব দেখিছ এইবাৰ কিন্তু গৰম ডাল যে বেয়া মাৰিছে
তাকে বেয়া বহুত গৰম মাৰিছে থাকিব পৰা নাই গৰমত ন
তই ওল ক'বালৈ যাবও নোৱাৰ তোৰ যদি কিবা কাম থাকে তই ঘৰৰ পৰা আগবাঢ়ি ওলাব নোৱাৰ এয়া গৰমত তই যদি এই গৰমত কঠীয়া মাৰিবও যাওঁ
কিবা কিবি লাগি গৈছে বাবৰে ফেনওো কাম দিয়া নাই
তই এয়া এয়া ৰ'দত তই যদি কঠিয়া মাৰিব যাও বোকা ৰুব যাও
আলি কাটিব যাওঁ
বা এই মানুহ বিলাকে হাজিৰা কৰা মানুহ বিলাকে কেনেকে কৰি আছো ন
কষ্ট কৰিছে ঐ কষ্টৰ ধন সেইকাৰণে ভাল
অ ইমান কষ্ট কৰি ধন নালাগে প্ৰভু
আমাক বাৰু সেয়া কষ্টৰ ধন নালাগে কিয় আকৌ সেইকাৰণে মান মানুহে যে সৰুৰ পৰাই যে কয় পঢ় পঢ় পঢ়িলেহে ভাল মানুহ হ'ব পাৰিবি এইটো
আচলতে পঢ়ি শুনিও নহয় বেলেগ কাম কৰিও কৰিব পাৰি কিন্তু ধৰি লও
ন সেইটোয়ে তোৰ যদি তৌ যদি নপঢ়িও তোৰ যদি দিমাক আছে তই এটা বিজনেছ উঠাব পাৰিবি নহয় তোৰ ক'ৰবাত প্ৰাইভেট কোম্পানী আৰামত সোমাব পাৰিবি তোৰ যদি ডিমাক তোৰ যদি ডিমাক আছে তোৰ যদি ডিমাগ নাই তই যদি এ বি কৰি তই মাষ্টাৰ কৰি তই চব কৰিও তই মাষ্টৰ চাকিটো চাকৰিতটোও নাপাবি
উম উম উম নাপাওঁ
ডিমাকে নাথাকে তই কেনেকে পাবি তই পঢ়িলে তই পঢ়িয়ে গৈ থাকিবি পঢ়ি গৈ থাকিলে তো ত মুখস্থ গালহে থাকিব বাক কি বাকী নলেজ বিলাক ক'ত থাকিব
সেইটোৱে সেইটোৱে মানে কি তোৰ মানে অকল কষ্ট কৰিলেই নহব আৰু মানে দিমাকো লগাব লাগিব বাকী ভাত পানী খালী
খালোঁ খালোঁ খালোঁ তই
মই নাই আমাৰ বনাব আৰু অকমান দেৰিকে
উম এই তহঁতৰ আকৌ বনাব মানে তোমাৰ এক টাইম এইটো
অ
এক টাইমে তহঁত খাবি আও এই এইটো কি ক'ম বুলি ভাবিছিলো অ এই এইটো তই যে কথা এটা কৈ আছিলি কালি
কৈ আছিলোঁ মনত পেলাই দেচোন পাহৰি গৈছিলো
এ এইটো এইটোত এই এইটো সোমোৱা যে ক'ৰবাত কিবা কামটো এটাত যে সোমোৱাৰ কথা কৈছিলি
কোনটো অ?
কিবা ডাবৰত নে ক'ৰবাত সোমাম বুলি কৈ থকা নাছিলি?
টো খবৰ কৰিছো কিন্তু মানে ভাল বস্তুত সোমাব হ'লে দিন লাগিব অকমান লাগিব টাইম লাগিব।
দিন লাগিব ন'।
উ,
সোমাই যায় কি কওঁ তেতিয়া কিবা এটাটো কৰি থাকিব পাৰিবি পাছলে বেলেগ পইচা প্ৰথম পইচা কেইটামান গোটাই ল' ন?
পইচা মুঠ মাৰি পইচা কেইটামান হাতত হ'লে কিবা এটা কৰিব পাৰিম নহ'লে নোৱাৰো ৱৈ
উম, সেইটোৱে -সেইটোৱে তওঁ যদি এতিয়া পইচা কেইটামান তোৰ হাতত গোট খাই তই ধুনীয়া কিবা বিজনেচ এটাও উঠাব পাৰিবি তোৰ ধৰি লওক যোনটো তোৰ এইম আছে ধৰি লওক কিবা বিজনেছ কৰা নহয় কিবা কিবা এটা কোম্পানী চোম্পানী খোলা কৰাটো তেতিয়া মানে সেইটো পইচাটো গোট তইতো পাৰিবি তইএতিয়া ঘৰৰ পৰা খোজ তই ঘৰৰ পৰা মেক্সিমাম দিলো কিমান দিব দুই লাখ? তা ওপৰটো নিদিয়ে?
নিদিয়ে এই দুই লাখ টকা দিলেও হৈ যায় কিন্তু এতিয়া হলো মানে অকমান সৰু হৈ আছোঁটো মা দেউতাই
সেইটোয়ে তোৰ মানে এতিয়া বিশ্বাস-বিশ্বাস তোক এতিয়া বিশ্বাসটো কৰিব পৰা নাই যে তই বিজনেছ চকৰিবি বিজনেচনত কী কৰিবি কোৱা পাছত যদি প্ৰফিতে হওঁক লচ হওক তোৰ যদি লছ হয় তোৰ কি হ'ব?
ন' সেইটো বুজি নহয় মানে এতিয়া কি লছক প্ৰফিটৰজিএফগক কথা নাই বাই চান ধৰি লও পইচাটো গুচি যদি যায় একেবাৰে গুচি যায়। সেইটো, সেইটো কাৰণে বেয়া মানে ভয় কৰে আৰু।
উম, সেইটোয়ে। তই অকমান যদি ডাঙৰ হওক ত' মানে, তই নিজে অকমান কৰি দেখাব লাগিব। যে অ, মই এইটো কৰি পেলাই চা মই পইচা আনি আছোঁ ঘৰ
আ, আ, আ। সেইটো কৰি দেখাব লাগিব তেতিয়াহে, তেতিয়াহে অকমান মানে হেৰি কৰিব।
উম, উম, তই মানে কাম এটা কৰি ধৰি লওঁ, আহ এনে কথা কথাটো কৈছো, ত' বোলে পানী বটলৰ বিজনেচ আছে। তোৰ ধৰি লও তই এই প্ৰথম ষ্টাৰ্টিং কৰিছ, তই ষ্টাৰ্টিং কৰোঁতে তই মানে সৰু সুৰা এয়া ধৰি লও, পানী এইটো সেইখিনিকে এ দুই কেছ, দুই কেছে তই বিক্ৰী কৰি আছ, ধৰি লওঁ তই বনাই বনাই।
উম।
তই দুই কেছ বিক্ৰি কৰি যোনটো পইচা পাইছ, সেইটো তই ঘৰত দেখাব লাগিব যে মই এইটো পইচা পাইছো বুলি। যে তেতিয়া সেইকাৰণে আৰু তেতিয়া গোটাব হলে তোক তেতিয়াহে মানে বাজেটো দিব। যে অ মই ইমান কৰিছো সেইটো কাৰণে মোক
মানে কি সৰু সুৰাকে পইচা কেইটামান পাই থাকিলে, ঘৰত নগলেও হ'ল। কিন্তু এইয়া আৰু মানে কি ধৰি লও, এতিয়া নিজৰ হাতত পইচা থাকিলেও ধৰি লও এতিয়া ঘৰত ক'ব নাই, ঘৰতটো কি আৰু ঘৰত পইচা দিলেই হ'ল ধৰি লওঁ।
সেইটোৱে সেই টোৱে উম এইটোত এতিয়া থুপ এইটো ঘৰ মানুহ বুজিব লাগিব না।
উম। বা গৰমটো ইমান মাৰিছে নহয় বাপৰে একদম মানে
কৰিব লাগিব বুজিছ মই কালি কাজ লগত কথা পাতিলো। তৌতো কথা পাতি থোৱা আছে, আমি মানে গোটেই কেইটা গোট খাব লাগিব। যোন আহে নাহে সিহঁতক ক'বলে নাই। আমি কেইটাই মিলি গছ কেইটা মানে গছ কেইজোপামান মানে পুলি লগাম।
লগাম লগাম আমাৰ এই ঘৰ ওচৰতে লগাব লাগিব পুৰা একদম মানে অ একদম মানে ঠাণ্ডা হৈ বে তোমাৰ এই দলংলৈকে লগাই দিলে ন।
আমি কালি কথা পাতিলো মানে তোৰ আমাক পুলি পইচা নালাগ
উম।
আমাক এই নেটৰ পইচাটো হ'লেই হ'ল কি কম পুলি তহঁতৰ ঘৰত বিচাৰিলো পম আমাৰ ঘৰত বিচাৰিলো পাম কাজুহনত ঘৰত বিচাৰিলেও পাম। চব ঘৰৰ পৰা পুলি ওলাব। যি যি টি কৰচন কৰচন গছক উটি আমি যে আনিছো যোনখিনি কৰচন গছ গুটি সেইখিনি যদি তই পচাই পেলাই পুলি হোৱাও
উম।
ক'ত পুলি হ'ব তাৰ পিছত আকৌ আমাৰ ঘৰত মধুআমৰ পুলি আছ তে, আমৰ বুলি আছে এইফালে আকৌ কাজু দাহতক ঘৰত যি টি পুলি আছে।
তাৰ পিছত এই বাঁহৰ কথা চিন্তা নাই, কালি কাজু দাই কৈ দিছে কৈছে বোলে বাঁহৰ কথা চিন্তা কৰিব নালাগে। বাঁহ আমাৰ ঘৰত গোটই মেডেল আছে লাগিলে গোটেই মেডেল দি পেলাম কি আছে মাত্ৰ ৰাস্তাটো চাইডে চাইডে গছ গুটিখিনি লগাম।
সেইটোয়ে, সেইটোৱে লগত সেই কাজল ৰ কথাটো পাতি আছিলোঁ। কাজজে কৈছে যোন আহে আহিব নাহা যোন নাহে, নাহে আমি গোটেই কেইটাই ওলাই আহিব লাগে আচলতে ওলাই আহিলেহে তোৰ ধৰি ল পোৱালি বিলাক ওলাই আহিব বুজিছা। এনে মাটি মাটতিটো আনিব নোৱাৰোঁ।
মাতিম গাউকে মানে চবকে ক'বলৈ মানে আচ্ছা চবকে মানে কোন, কোন এতিয়া তই আছ কাজু দা আছে, হা এনেই মানে দুটা ধৰিছো, এই দুটা ফালৰ যে কাজু দা চামৰ কোতাই ক'ব আমাৰ চাম কেইটাক আমি ক'ম বুজিলি কাজলা চামত ধৰি লও অবিনাশ দা, কপিল দা আকৌ দিবতো নাহেই আকৌ প্ৰিম বাও দেওবাৰে থাকিব আকৌ বাকী মৃণাল দা আছে আৰু, আৰু নাই অ', হা, হা
হেমহ আছে
হেম, হেম, হেম, আছে হেমু, হেমু কলো সিহঁতেইটো চাম মোক সিহঁতে ক'লে আমাৰ চাম তোক এতিয়া আকৌ আমি ক'ব লাগিব আমি ধৰি লও কাক, কাক ক'ম এতিয়া তই মই ইন্দে বাৰু শনিয় আৰু দেওাই থাকিব বাকী আক ই হিনতে উম চয়নকতো কবই নোৱাৰো বাকী আৰু
নাই এনেই তাক কৈ চাম আকৌ পিছত কলে নকলে আকৌ বেয়া হ'বতো
উ সেইটো আকৌ ৰণকো কৈ চাম যে ইহঁতে লাগিলে লাগিব নালাগিলে নাই আমি লাগিলে চাৰিটা পোৱালি নয় সাত তপলি হওঁ
এই পোৱালি এনেও লাগ বেছি নালাগি এ ধুনীয়াকে লগাই দেই ধুনীয়াকে লগাই আপডাল কৰাটোহে মেইন
নহয় আমি শুন আমি এতিয়া নেটৰ পইচাটো গোটালেই হ'ল নেটৰ পইচাটো যদি আমি দিওঁ গ্ৰীণ নেট খন যে পাই যে এই এইটো উম এই কেনেকুৱা মুচৰি নিচি না যে সেউ যে তেনেকুৱা, তেনেকুৱা দিলে মানে কি হ'ব ও দিনটো ওখক দিলে মানে গৰুও মুখখন সোমোৱাব নোৱাৰিব এইটো ৰাস্তাত মানে গৰু অহা যোৱা কৰি থাকেতো মানে গৰুৱে এতিয়া অহা যোৱা কৰিব নোৱাৰিব মানে খাব নোৱাৰিব
মোৰ মতে মুচৰি দিয়াতকে এই হেৰি দিয়ে ভাল বুজিছ নে এই যে গঁৰাল যে বান্ধি দিয়ে যে
গঁৰা়লে দিম মানে গঁৰালটো এনেকৈ দিম মাত্ৰই ফেঞ্চিং তই যোন তই ফেঞ্চিঙৰ কথা কৈ আছ
উম।
ফেঞ্চিংটো ফেঞ্চিঙে দি ফেঞ্চিং নিদিওঁ ফেঞ্চিঙৰ জেগাত মানে মুচৰিটো দিম
উম, এ সেইটো তই যে কৈছ যে সেইটো সেইটো বনালে যে মানুহে যে চি গৰু ছাগলীয়ে ছিঙি কৰি পেলাই মানে কি মানে মোক দিব ভাল পাই না এতিয়া বাঁহ বাহৰ যোনডাল এতিয়া গঁৰাল বিলাক যোনবিলাক বনাই আগতে যে বনাই দিছিল যে
উম।
সেইবিলাক তৰ তাৰমানানে ধৰি লও সেইবিলাক গৰুৱে ধৰি লওক মুখ লগাবলৈ অকণমান ভয় কৰে কাৰণ চেচু চেচু বিলাক থাকেতো মানে ধৰি লও উম এনেই মুচৰি চুচৰি হলে এই গাটোোৱে ঘঁৰাই দিব ঘঁৰাই দিলে গোট ম মুচৰিটো হৈৰি পৰিব সৰি প মানে গছ ওলাই গ'ল গছ ওলাই যোৱা মানে সিহৰ মুখত ডাইৰেক্ট
সেইটোও হয় বাৰু সেইটো বাৰু মিছা কথা কোৱা নাই তই মানে বেয়া কথা কোৱা নাই
উম কিন্তু এই বাওঁ আকৌ শুন শুন আকৌ তই ধৰিলেও কৈছ ম মুচৰি দিম বুলি মচৰি দিম বুলি কোৱাৰ লগে লগে পইচাৰ কথা আহি যাব পইচা পইচা ধৰি লও হেৰি কৰিলে ধৰি লও পইচা কো দিলৈ মন নকৰে ধৰি লওক
নহয় নহয় নহয় পইচাটোতো দিবই লাগিব কিয় ক তই ফেঞ্চিং আনিলো পইচা দিবই লাগিব এনে ফেিং ন কেনেকুৱা পাৰি ব
বুজিছনে
পইচাটো পইচাটো বোলো চবেই দিবই লাগিব পইচা পইচটো দিলেহে বোলো এইটো এ ফেসিঙৰ পইচা আহিব
উম সেইটোয়ে সেইটোয়ে এতিয়া এতিয়া মানু ন ওলাই আহিবলৈ মন নকৰে এইটো পইচা দিব নে তই মই হ'লে দিম তই মই কাজু দা মিতে দিব
সেইিকেইটাই দিব লাগিব ত বাকী মান মানে কথা কৈ লাভ নাই বুজিছ সিহঁতক কথা কৈ মানে একোৱে লাভ নাই জুনে ওলাই আহে সিহঁতক পইচা কেইটা খুজিলেই হ'ল সিহতে আৰু দিব যোনকেইটা ওল আহ সিহকেইটা যিমান লাগে সিমানেই দিব মানে যিমানতটো তাৰ অ এইটো শক্তি আছে আৰু দিব পৰা যে মই ইমানতো দিব পাৰো আৰু জান দাকো এবাৰ কৈ চাম জানদাই ধৰি লওক দি দিব এই হাজাৰ দুহেজাৰ উম নাই নাই অকলে বুলি নহয় কি কওঁ আমিও দি আমিও দিম গুটিখিনি মিলাই পেলাই দিলেও আমাৰ নে ধুনীয়াকৈ হৈ যাব তেতিয়া বাকী মানে কথা কথা নাই ইয়াতে জান্দা আছে আকৌ এই এইটো উ আমাৰ গাঁওৰ মানে কেইটামান মানুহ আছে মানে ই ইমান ইমানেই ধুনীয়া ধুনীয়া মানুহ মানুহ আছে যে পইচা খুজিলে ডাইৰেক্ট দি দিব এই খাবলৈ কৰিবলৈ নহয় এই কামৰ কাম কামে অ এ মি
এ আমি আমি খোৱা খোৱা চিষ্টেম নক খালেও আমি গোটেইখিনিকে খোৱা মানে জুচ তটুচ বিলাক
উম সেইটি
সেইয়ে আমিানে বেলেগ মানুহ নিচিনাক আমি
অ অ কাজু দা এইটোোৱে কৈছে কৈছে আমি এসপ্তাহ লগক দুসপ্তাহ লগক কৰিম কৰ পাছত লাষ্ট পষ্টৰ দিনাখন দুটাই ভাত বনাই থাকিব দিনতে ভাত বনাই থাকিব ইফালে মানে এদিনেই কৰিম সদায় খ না নহয়
এইদিনতে একদম কমপ্লিট কৰাই পেলাম চব
এই নহয় নয় সেইটো কোৱা নাই বৰ্বক মানে এনেো এদিনততো ইনেোও নহয়
উম
লাগিলে দুদিনেই লাওক তিনিদিনেই লাওক
নহয় নহয় শুন শুন মই মই মই কি ভাবো জানোনে ধৰি লও মইতোক এটা কথা কওঁ হে ধৰি লও এটা মই এনে মোৰ কথাটো তই হয় নহয় শুনিবি ঢলৰ এটা হাজিৰা মানুহ লগাই দিলো তাৰপিছত লগাই পেলাই আমি ক'লো যে আমাক ইমানটা গঁৰাল বনাই দিিয়ওঁ
উম
এয়া আমাৰ ইমান তাত হ'ল কথাটো কৈছোঁ। পোন্ধৰটা গঁড়াল এটা পোন্ধৰটা গঁড়াল বনাই দিয়ক। এনেকে এনেকে কামটো কৰিম তাক বুজাই দিম আৰু সি ক'ব হ'ব, হ'ব কি ক'ব মই আমি কম কি এদিনৰ হাজিৰা দিম বাকী কিন্তু আপুনি যেইদিনত বনাই সেইটো আপোনালোকৰ কথা।
অ', সি এদিনত কিন্তু সি এদিনত কিন্তু সি আকৌ পাল মাৰিব ন। পাল মাৰিলে আকৌ আমাৰ সেইটো কমি যাব।
কমি যাব নহয়, নহয় সেইটো বুলি নহয় তাক তাক নহয় তাক বনাই, বনাই থিব দি দিম তাক বনাই দিম যে দুদিন দৰকাৰ হ'লেও লাগক তাক যোগাৰ পাতি চব দিম
যোগাৰ, যোগাৰ, যোগাৰ পাতি চব দিব লাগিব যোগাৰ পাতি চব দি মানে তাক আহ দিনক খোৱা বোৱা দিব লাগিব। আকৌ নেক্সট তাৰ আকৌ পইচাটো দিব লাগিব আকৌ তাক মানে। তাক মানে এনেকুৱা এটা পোৱালি বিচাৰি মানে হাজিৰা মানুহ বিচাৰিম যে যোন। তোয়ে একে পুৰা ভালকে লাগি ভাগি একে মানে আমাৰ লগত একে যি কওঁ তাক। কেই কৰে মানে বুজিছো আমি তাক লাগিলে যি লাগে চব দিম। সি মাত্ৰ দুদিন হওঁক তিনিদিন হওঁক আমাক লাগি পেলাই কামটো কৰি দিয়ক। মাত্ৰ গৰা গৰাল বনোৱাটো বাকী আমি পুলি লগোৱাটো আমি আমি নিজে লগাব লাগিব।
নহয় নহয় পুলি লগতো আমি কি কৰিম তাৰপিছত আমি গোটেইখিনি একেলগে গোটেইখিনি ল'ৰা খিনি গোট খাই পেলাই। তাৰপিছত এফালে ভাত বনাই থাকিব আমি একেবাৰতে এদিনাখনে পুলি লগাই দিব পাৰিম তেতিয়া আমাৰ এদিনতে কাম হৈ যাব। লগোৱা আগতো কাম কৰিছে মানে কাৰণ বনাওতেতো ধৰি লও আকৌ এতিয়া বনাব নালাগে।
অহ সেইটোয়ে আমি আকৌ দুদিন লাগিলে শুন খানাকে সদায় খোৱা খোৱা সেয়া নহয়। এদিনে খাম মানে এদিনতে তোৰ সেইখিনি সেয়া কৰি থাকিম এদিনতে আকৌ এই। তোৰ সেয়াই কৰি থাকিম।
উম উম।
তে মানে ৰাতিয়ে খানা চানা কথা নাহে আও ৰাতি মানে তই।
নাই আজি নাহে মানে ধৰি দিনতটো আমি ধৰি লও ধুনীয়াকে একদম। ঠাণ্ডা ঠাণ্ডা খাই কৈ হলো। আৰু ভাত চাত বান্ধি খাই ধুনীয়াকে লগাই কৰিফালে বনাইও আছে এটা ধৰি লওঁক কিছুমানে লগাইও আছে।
আকৌ আকৌ শুন আমাৰ আমাৰ এইটো কামত আকৌ। কওকে ধৰি লও এয়া ই এইটো পাৰিলে আকৌ মাইনাই আকৌ মাইকটো লৈ আহিয়ে যাব যে অহ সিহঁতে। এক কাম কৰিছে সিহঁতক নিউজ এটা বনাই পেলাই দিওঁ দেই।
উম দৰকাৰ হলে গৈ বেছিকৈ বেছি গৰম পৰিলে সাঁতুৰিব গুচি যাম।
অহ সাঁতুৰিবলৈ অহ তাত আকৌ চাইডৰ পু আও শুন আমাৰ এই জান্দাৰ যে। যি যে বি বিহাৰত হৈছে জান্দা এতিয়া কিনতে আহি আছে। খেতি কামৰ কাৰণে এতিয়া জানদাও লাগিব। মাজে মাজে, ন এই এইটো অকমান লাগি দিলে আচলতে যে এটা কথা হাজিৰা মানুহ। নলগালো আমিয়ে হ'লে পাৰিমেই, ফেঞ্চিং খিনি আনিলেই হ'ল আমি মাত্ৰ নিজেই গৰাল বনাব, নোৱাৰিবি নেকি ত তই চাৰ্কল এটা বনালি বনাই পেলাই। এ মাত্ৰ বান্ধি দিল বুজিলি গঁৰাল। বনাই বনাই ইমান কৈ থাক নাই আমাৰ নিজৰ পইচাটো ওলাব না। মানে নিজৰ পইচাটো ৰাহি হব সেইটো কাৰণে মানে, মই এইটো ফালে মানে দলৰ কথা কিন্তু, তেওঁ মানে মই মানে এনে কৈছো আৰু যে অ এইটো এইটো কৰিলেও হব। বুজিছ যে হাজিৰা মানুহ। নলগালো আমি মানে আমি কৰি পেলাই কৰিব পাৰিম কামটো। অ হেল্ল,
অ হ'ব দে তোমাৰ পিছতে কথা পাতিম মই অকমানেই যাব লগীয়া আছে।
ৰ ৰ ৰ একে হৈ লওক মানে শুন মোৰ কথা
হৈ গ'ল হৈ গ'ল চা।
উম এই ৰ ভাই চান্স পাইছে চব কৰিব লাগে।
এই এতিয়া নহয় মই বেলেগ এটা মোক মানে মেছেজ দি আছে।
অ অ দে তেতিয়াহ'লে ৰ ৰ ৰ ৰ হ'ব ৰ এক মিনিট ৰ মানে শুন মোৰ কথাটো, শুন যে আমি যোনটো কাম কৰিম বুলিছো সেইটো কৰিমেই কিন্তু দেই।
উম,
উম এতিয়া ভাত চাত খোৱা হ'লেনে নাই।
নাই নাই নাই এই বনাব আৰু।
পাঁচতা বজাত খাবি দেই।
উম উম উম উম।